হেল্ল'
হেল্ল'
অ কি কৰিছে?
এ কি কৰিম আও বহি আছো। তুমি কি কৰি আছা?
মই এনেই আছো গৰমতটো কেনেকুৱা পাইছে আজি পিছে?
বণ দিখিল বৰষুণৰ। হ'লেও গৰমটো বহুত
আছে আছে। আছে মানে কি জানে তথাপিও গৰমটো হৈছে যদিও অকণমান ঠাণ্ডাওতো আছে। আছে ন ইমান মানে গৰম গৰম লাগা নাই উম। এইবাৰ গৰমতটো অ এইবাৰ গৰমতটো কেনেকুৱা হৈছে জানে কাপোৰ এখন লাগেই ৰাতিলৈ। লাগিছেনে বাৰু আপোনালোককো ঠাণ্ডা লাগে যে অ। ঠাণ্ডা লাগে উম অ বহুত ঠাণ্ডা। পৰিছে মোৰ তাকে ঠাণ্ডা পৰি আপোনাৰ চৰ্দি লাগি এতিয়াকে ইমান চৰ্দিত মা থাকবি
অ মই সে মাক ছোৱালীজনী একদম চৰ্দি হয় মাথা বিষ হয় একদম স মাত- তো মতা মানুহৰ নিচিনা হৈ গ'লে
অ মাতটো ভাঙি গৈছে মানে তাই
তাই বুলি ধৰিবই নোৱাৰিব মতা মানুহ নিচিনা মাত
অ মতা মানুহৰ নিচিনা হৈছে মোৰো হয় নহয় তেনেকুৱা হয় গম পাইছে
কাহ ৰাতি একদম কাহৰ কাৰণে মানে টোপনি যাব পাৰা নাই বহুত বহুত কাহ হৈছে অ মই আদা, তুলসী আকৌ আ জালুক পিচি কেনে অকমান গৰম কৰি অকমান দি গৰম কৰি খাব দিছো
ভালে কৰিছে হেৰি কৰি দিব চোন পুৰা ধুনীয়াকে উতলাই পেলে তাত অকণ পাৰিলে মৌ ৰস দি দিব দিব
অ মোৰ ৰসো দিব লাগে নেকি
অ মৌ ৰস অলপ যদি দি দিয়ে কাহত মানে কি হয় মৌতো খাব লাগে নহয় কাহৰ কাৰণে ঠাণ্ডা পৰে উম অলপ মানে ডিঙিটো সুৰসুৰাই থাকিলে মৌ ৰসটো খালে ভাল হয় আপুনি যদি আদা, তুলসী পাত কি কৰিব জানে আদাত তুলসী পাত আকৌ জালুক এইবিলাক লং দি পেলাই ধুনীয়াকে একদম পুৰা গৰম উঠাব দিব যেনেকে আমি চাহ যে হেৰি কৰো উতলাও লম পাঁচট মান দি দিব দিব
হয় নি
লং পাঁচটামান জালুক পাঁচটামান তাৰপিছত আপুনি আদা এডখৰ চাহত অ তাৰপিছত তুলসী পাত তিনি চাৰিট মান দি পেলাই
অ আমি এনে হে তুলসীৰ পাত দিওঁ। তাৰপিছত আদা দি তাৰ পিছত সে উতলাও। উতৰলালে মানে তাৰ নিমখ দৰা দুই তিনিটা মান দানা,
অ অ নেলাগে। তেনেকে নিদিব তেনেকে দিলে ভাল নহয় কাহটোত। আপুনি কি কৰিব ন হেৰিত দিব, জালুক পাঁচটা দিব। লং পাঁচটা দিব, তুলসী, পাতকেইটা পিচি পেলাই দিব অকমান যাতে ৰসটো ওলাই যায়। অ পাঁচ ছটা মান দিলেও হ'ব। দি পেলাই আদাৰ লগত ধুনীয়াক আদা খিনি খুন্দি, তুলসী পাতৰ লগত ধুনীয়াকে পানী একাপ বা ডেৰ কাপ দি, আপুনি গেছত দি পেলাই উতলাই দিব। উতলাই উতলাই যেতিয়া পানীখিনি, পূৰা আধা কাপ হৈ যাব, চেকনি দি চেকি তাতে অকণমান হেয়ি দিব, এয়া মৌ ৰস দিব।
অ তাৰমানে ৰস ৰস খিনি মানে গৰম কৰি, তাৰ পিছতহে মৌ খিনি দিব লাগে।
অ চেকি পেলেহে মৌতো দি প ধুনীয়াকে অকমান কাঢ়া টাইপ হ'ব নহয়, সেইটো যদি খাই দিয়ে মানে আপোনাৰ জ্বৰ জ্বৰ থাকিলেও ভাল হ'ব। লগতে আপোনাৰ কাহ চৰ্দি এইটো ভাল হৈ যাব। অ ভাল হৈ যাব।
আমি
সেইটো মানে কি জানে এয়া মানুহৰ যেতিয়া ইমিউনিটিটো কমি থাকে তেনেকৈ যদি আপুনি খাই থাকে আপোন ইমিউনিটিটো বাঢ়ি থাকে
অ অ বাঢ়ি থাকে আমি আকৌ হেৰি কৰো ধ আজি পথাৰৰ পৰা হেৰি কৰিছো মানিমুনি যে ডাঙৰ এটা আছে আৰু সৰু এটা আছে নহয় সেইখিনি আনিছো আনি লৈ ভালকে অ ভালকে ধুই চুই লৈ উ তেতিয়া সে আৰু ৰখ অকণমান খুৱাই দিছো সেয়া বোলে দৰণিৰ কাৰণে ভাল আমাৰ গাঁৱত মানে কি অ আমাৰ গাৱত মানে কি ড ক্ৰচত আগে যাব নেকি দে
অ জোৰণিটো খুৱাই লয় অ অ নহয় এনেও মানে কি জানে গৰম দিনত কি হয় একে ডক্টৰৰ ওচৰত যায় ডাইৰেক্ট মানে সেই ঔষধ খাব নালাগে তে এতিয়া মানে কি হয় এতিয়া গৰম দিনৰত আয়ে ওলাই যায়
অ আমাৰ গাঁওৰ মানুহে গাঁৱৰ আগত আইতাহত আছিল যে আইত
অ', অ', কয় অ', সেইটোৱে আইজনী এটা খুৱাই ল'ব লাগে, তাৰ পিছতহে ঔষুধ অ সেইটো কাৰণে, সেইটো কাৰণে মানে কি হয় নহলে যদি আপোনাৰ মানে কি হয় ডাইৰেক্ত যদি ঔষধ খাই দিয়ে তেতিয়া মানে আই লাগি যায় যে, আই লাগিলে ব খন্ত ওলায় হয়, কো সেইটো কাৰণে মানে বহুত কষ্টত পাই যে সে সেইটো কাৰণে আইজনী এটা যদি খাই লয় তেতি তেতিয়া মানে তাৰপিছত আপুনি ঔষধ খোৱালেও তেওঁ মানে একো অপকাৰ নক
অ একো অপকাৰ নকৰে আকৌ আকৌ আইতাহতে কয় বেছি।
অ', বেজি ল'ব, অ নিদিয়ে', নিদিয়ে', বেজি ল'বও নিদিয়ে কেতিয়াবা কি হয় যেনে অকস্মাতে যদি কিছুমান মানুহে বেজি দি দিয়ে নহয় তাৰ ফলত বহুক্তৰ মানে নিজৰ মানে মানে মৃত্যু মুখত পৰে মানে মানুহ। এনেকুৱাও হয় সেইটো কাৰণে নালাগে মানে। আগৰ দিনৰ মানুহ বিলাকে অনুমান কৰিয়ে ক'ব পাৰে হয় আগৰ দিনত অ', উহ অ', লাগিবই', লাগিবই', অ লাগিবই', আপোনাৰ', আপোনাৰ চাওকচোন এতিয়া যে হেৰি জেঠ মাহত যে আপোনাৰ বাৰশৰ লাগে বুলি কয় ন। গৰম বেছি হয়, সেইটো আগৰ দিনৰ মানুহৰ বা আগৰ দিনৰ পৰাই চলি আহি আ চে হয় নে নহয় সেই কাৰণে, অ সেইটোৱেই সেইটো বস্তু আপুনি পাবই গোটেই বহে মানে বছৰত আপুনি আপুনি সেই বাৰ দিন মানে গৰমটো অনুভৱ কৰিবই প্ৰথম গৰম অনুভৱ তেতিয়া পৰাই হয় অ লাগি লিবই সেইটো হে বৰ দিনৰ মানুহ
অ আৰু আগৰ দিনৰ মানুহে আৰু এটা কয় হে বেঙেনা গছ গছত হকুতি লগোৱা হ'ব।
অ', অ', সেইটোৱে।
এতিয়া বেঙেনা কি গছ আগতে চাব ক শাখাত পঢেঁ আমি সৰু টো থাকোতে দেখিব এতিয়া বেঙেনা গছ কিমান ডাঙৰ হৈ যায়। আমাৰ আইতাহঁতে সাধু কৰে', সাধু কৰে', বেঙেনা গছত হাঁহ খুতি লগো পোৱা হ'ব এতিয়া সাপ
উম উম সেইটোয়ে সেইটোয়ে সেয়া পৰিস্থিতি বিলাক অ সেইটোয়ে পৰিস্থিতি সাপেক্ষে বস্তু বিলাক লাগি লাগি গৈ আছে অ আপোনাৰ কি হৈছে মানে এতিয়া আপোনাক কি হয় মানে কোনেও মানে ক'ব নোৱাৰে আগৰ দিনৰত তটো কৈছিলে মানে মানে সেইবিলাক মানে লাগি আছে আৰু অ সেই
লাগি আছে এ কলি যুগ
লাগি আছে লাগি আছে হা কি কৈছিলে অ
মানুহে গম নাপায় সেনেকে কৰে আগতে আই আইতাহঁতে কৰে শুনো
তাকেই মানে আপোনাৰ মানে অ ফুৰিব গৈছিলো আজিও
অ দেখিছিলো আপোনাক দেখা নিচিনা পাইছিলো অকমান আপোনাৰ চুলি খিনি ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে ইমান দীঘল আহ অ হয় দেখিছিলো এতিয়া হয় নে নহয় কনফাৰ্ম নহয়
হয় দিয়ক ওলাই গৈছিলো অলপ।
কি সানিছে চুলি খিনি অকনমান একে নাবাঢ়ে এতিয়া
অ' মই একো নাসানো তেনেকে খালি জবা ফুলৰ পাতটো আৰু ফুল টো দি পেলে তাতে মিঠি গুটি দি পেলে অকমাণ হেৰি কৰিব মিঠি গুটিটো আগদিনাখনেই তিয়াই থৈ দিব। ৰাতিয়ে তিয়াই থৈ দিব। তিয়াই পেলে তাতে জবা ফুলৰ পাত আৰু জবা ফুলৰ ফুলটো দি পেলে ৰাত ৰাতিপুৱা পিচি দিব মিক্সিত আৰু ধুনীয়া
হেৰিটো অ' মিথি গুটিটো ইমান টান পিছা যাব জা
সেইটো তিয়াই থৈ দিব নহয় আপুনি গোটেই ৰাতিটো। তিয়াই থৈ দিলে সেইটো মানে কি হয় আপোনাৰ হেৰি হৈ যাব কোমল হৈ যাবগৈ। কোমল হৈ যোৱা লগ লগে লগে সেইটো আপুনি পিচি পেলে ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব। জবা ফুলৰ পাতৰ লগত জবা ফুলৰ পাত তটো পিচিলে আপোনাৰ এনেও পিছল হয় নহয় জানো। সেইটো অ, সেইটো লগাব অ, সেই দুইটা অ, মিঠি গুটিটো দিব তাতে। উম, মিঠি গুটিটো দিব তাতে পিচ তল হৈ যাব। পিছল পেষ্টটো যদি আপুনি মূৰত লগাই। অলপ টাইম থ'ব আৰু আধা ঘণ্টামান ধুনিয়াকে শুকাব দি ধুই দিব। আপোনা চুলিখিনি মানে দীঘল টোৱাটো। হ'বতো হ'ব এ, নখৰে আৰু লগতে গজিবও।
হয় নেকি। অ', চুলি সোপা সৰি গৈছে। সৰি গৈছে একদম হেৰি অকনমান হৈ গৈছে।
গৰমতে মানুহৰ ঘামতে বহুত চুলি সৰে গম পাইছেনে। সেইটো কাৰণে ঘাম। ফাটে, এই বতাহৰ দিনত আপোনাৰ চুলি আগ বহুত ফাটে নহয়, সেইটো কাৰণে এইবিলাক মানে কৰিবই লাগে গম পাইছে। এই মানুহে কয় নহয় দোকানৰ পৰা আনা বচ বস্তু বেছি ভাল নহয় আচলতে। ঘৰুৱা বস্তুবিলাক ব্যৱহাৰ কৰিবচোন চুলি সদায় ভালে থাকে। উম, মই নাই। কল তেল মানে এনেকেতো মই সদায় তেল নলওঁ। কিন্তু মূৰটো ধোৱাৰ আগতে মই নাৰিকল তেল লগাই পেলায় অলপমান মাছাছঁ। কৰি। আধা ঘণ্টাৰ পিছত। মূৰতো ধুই দিওঁ। আৰু তাৰ পিছত আৰু মত তেল নলগাও তেনেকৈ, অ তেলটো আপুনি তে কেনেকে বনাব পাৰিব জানে। তেলটো যদি আপুনি নিজে বোলে বনাও বুলি ভাবে। তেনেহলে আপুনি কি। কৰিব। হেৰি এয়া ধৰি লওক ধুনীয়াকে অলপ মিঠি গুটি। তাৰ পিছতে। কুলাজি কুলাজিৰাটো যে। কুলা কুলাজিৰা তাৰপিছতে আপোন অ', অ', অ', সেইটো তাৰপিছত আপুনি নাৰি কলতেল তাৰপিছতে আপুনি জবা। ফুলৰ ফুল কেইটামান দিপ। পেলে। আপুনি তেলতে উতলাই, উতলাই, উতলাই মানে ধৰি লওক গৰম কৰি সেই তেলটো যদি আপুনি মূৰত লগাই। সেই তেলটোৱেও আপোনাৰ চুলি গজ যাব
তলত হেৰি পোৱা নাযাব একদম পুৱা উতলাওতে উতলাওতে
বস্তখিনি আপুনি কম জুইত দিব নহয় তেতিয়াহে। তাৰ বস্তু বস্তুখিনি তাত লগ খাব ন। কাৰণ পিছত আপুনি চেকি দিব পাব নহয় গোটেইখিনি চে চেকি দিয়াৰ পিছত তেলতো ধৰি লওক থাকিয়ে যাব। চেকি দিব লাগিব, সেইটো কাৰণে মানে অকণমান উতলাবই। পাব আপুনি। তেলতো অলপ বেছিকে ল'ব লাগিব ধৰি লওক আপুনি যিমান টেল দিব টা ধৰিল তিনিভাগটোহে থাকিব এভাগ মানে পুৰা যাব আৰু বস্তুখিনি যিহেতু পুৰিব ন মানে ভাজিব ভাজ যা নিচিনা হ'ব তেলতে নহয়
অহ, ভাজা নিচিনা হব মানে, তেলটো খাটিক যিখিনি তেল সেইখিনি মানে ওপৰত উঠি থাকিব আৰু।
কোৰত লগাই,
হয়, অহ, আমাৰ মাহঁতে আগতে বনাই নাৰিকল দি বনাই নাৰিকল খিনি ৰুকি লৈ ধুনীয়াকে হেৰি কৰে অ, পানী চেপি পেলাই ৰস, ৰসটো ওলাই ৰস, টো ওলাই মানে কি তেতিয়া, পুৰা পগাই থাকে, পগাই থাকে পগাই থাকোতে, থাকোতে মানে, - ওপৰত তেলটো ওলাই যায় আৰু তলৰ সেইখিনি যে অকণমান কলা-কলা পুৰি যায় সেই তেল খিনি বেলেগত বাকি দিয়ে অহ, সেই তেল খিনি, ওপৰত বাকী থৈ তেতিয়া, খিনি আমাক খাব দিয়ে।
অহ, হয় নেকি অ, হয়, অ, 'তেনেকে আগৰ দিনৰ মানুহে ঘৰতে ব্যৱহাৰ কৰে। আগৰ দিনৰ মানুহে কি আছিল ঘৰতে অহ, ঘৰতে ব্যৱহাৰ কৰা বস্তু মানে সকলোৱে নিজৰ ঘৰত, তে মানে তৈয়াৰ কৰি লয় আগতে।
অহ, আগতে আমাৰ আইতাই বনাই আগতে বহুত ভাল লাগে, তলৰ খিনি দিয়ে নহয় চামুচ দি ৰুকি -ৰুকি দিয়ে বহুত ভাল লাগে খাই। অহ, ভালেই।
অহ, ঠিকে আছে দিয়ক ন', পিছত পাতিম দিয়ক আকৌ।
অহ, হ'ব দিয়ক।
অহ, হ'ব দিয়ক অ, '